হেল্ল'
অ শুনিছা নাই বাৰ
অঁ শুনিছোঁ শুনিছোঁ
কি কৰি আছে
এয়া বিচনাতে পৰি আছো গৰমত
উম ভাত পানী
ভাত পানী খালো তুমি খালা নে
খালো খালো গাৰম কেনেকুৱা দিছে
গম জোখত পৰিছে বেয়া গম দিছে কৈছো নহয়
অ বাকী খেতি বাতি
আজি খেতি আজিৰ পৰা আৰম্ভ কৰিছো
তাকে তাপা তোমালে ফোন কৰিলো মানে টপিক এটা লৈ পেলাই ফোন কৰিছো
উ কোৱাচোন
এইটোৱে যে বৰ্তমান চিকিৎসা ব্যৱস্থাত সৰ্বসাধাৰণ মানুহৰ চিকিৎসকৰ যি গাফিলতি
হয়
এই গাফিলতিৰ বিষয়ে পাতিম বুলি ভাবিছো এনেই টপিক টো এনেকুৱা হৈছে
টপিকটো ভাল লাগিছে এতিয়া বৰ্তমান এটা ডাঙৰ সমস্যা সেইটো
হয় তাৰ ওৰত তোমাৰ মতামত কি হক
এতিয়া তোমাৰ আমাৰ এই যিহেতু এই আমাৰ বিশেষ মানে, যিখিনি আমাৰ ডাঙৰ বেমাৰ বা ৰোগ। এইখিনিয়ে আ আমাৰ মেডিকেল কলেজ বা অন্য ডাঙৰ হস্পিতেলত আমাৰ কৰা হয়
হয়
আমি মেডিকেল কলেজত যদি আমি এটা চিকিৎসা কৰিবলৈ যাওঁ যিখিনি আমাৰ মেডিকেল কলেজত আমি মানে তুমি চিকিৎসা কৰিবলৈ গলে তুমি এটা দেখিবা তুমি দাক ডাক্তৰ সমূহ সোমাই যি খিনি স্বীৃতিপ্ৰাপ্ত ডাক্তৰ
হয়
খিনি কম কিন্তু যিখিনি আমাৰ এতিয়া পঢ়ি থকা যিখিনি ষ্টুডেন্ট
হয়
সেইখিনি বেছি সেইখিনিয়ে য যিখিনি ট্ৰিটমেন্ট কৰে সেইখিনি কেতিয়াবা মানে দৰং তৃতমেনত পৰিত হয়
হয়
তোমাৰ বেছিভাগ আমাৰ এতিয়া যিখিনি প পুৰণা নাৰ্ছ তেওঁ তেওঁলোকে কিছুমান কাম নকৰে এই নতুন নতুন যিখিনি ডক্টৰৰ তেওঁলোকক কৰিবলৈ দিয়া মোৰ মতে সেইটো কৰিবলৈ দিয়া ভুল তেওঁলোকৰ প্ৰেক্টিকেলৰ বাবে অন্য ধৰণৰ বিভিন্ন পদ্ধতি আছে
হয়
সেই পদ্ধতি খিনি অৱলম্বন কৰি তেওঁলোকক শিক্ষা প্ৰদান কৰক কিন্তু- কোনো এজন ব্যয় কোনো এজন ব্যক্তিৰ লগত এনেধৰণৰ মানে এক্সপেৰিমেন্ট কৰাটো মই- ভাল বুলি নিবিচাৰো।
এতিয়া তুমি সেইটো ঠিকেই কৈছা এতিয়া তোমাৰ অসম মেডিকেল কলেজত- এনে বহু ঘটনা সংঘটিত হোৱা শুনা গৈছে। কাৰণ, এজন, অতি বেছি ৰোগীও নহয়। যিজন অলপমান চিকিৎসা কৰিলে যিজন ৰোগী ভাল হয়।
হয়।
সেইজন ৰোগীক চিকিৎসা কৰিবলৈ আমাৰ নতুনকৈ যিখিনি ডক্তৰ পঢ়ি আছে নাৰ্চ পঢ়ি আছে। তেখেতসকলক দি দিয়া হয়। আৰু পেক তেতিয়া তেখেত হলে প্ৰেকটিকেল মাৰ্কৰ বাবে তেওঁলোকক চিকিৎসা কৰে বা কিছু কিছু ক্ষেত্ৰত অপাৰচন কৰে। তাৰপিছত সেই লোকজনে, উদ্ধ- চিকিৎসা নাপাই মৃত্যুমুখত পৰিব লগা হৈছে। তদুপৰি তুমি আৰু এটা ক্ষেত্ৰত চাব পাৰা যে বৰ্তমান- চিকিৎসা ব্যৱস্থা এনেকুৱা এক পৰ্যায়লৈ গৈছে। য'ত যদি তুমি- তাৰ মানে পইচা পাতি যদি বেছিকৈ দিয়া তেন্তে- ভালকে-